অ
এহ ', আজি মানে পৰীক্ষা আছিল। আম ছিক্স চেমৰ পৰীক্ষা দি পেলাই আহিলোঁ আৰু। তুমি কি কৰি আছিলা?
ময়ো কলেজৰ পৰা আহি, তোমাৰ কাম বন কৰি এতিয়া অলপমান আজৰি পাইছোঁ। আৰু, এনেই বহি আছিলোঁ। নে কলেজৰ লাইফটো বহুত মানে ব্যস্ততা বনোৱা হয় নে। একো মানে ইমান বন্ধু বান্ধৱীও নাই তাতে অকল তুমি খালি পঢ়িয়ে থাকা
অ স্কুল লাইফটোৱে ভাল আছিল নেকি।
তাকেই স্কুলৰ লাইফটোৱে ভাল আছিল। এনেই তুমি স্কুলটো স্কুলত আহ খুব আনন্দ কৰিছিলানে আগতে
আহ মোৰ স্কুল লাইফটো বহুত ভাল লাগিছিল বহুত লগৰ আছিল, আৰু সৰুৰে পৰা একেলগে আছিলো। নাৰ্চাৰিৰ পৰা ক্লাছ টেন লকে একেলগে আছিলো। বহুত মানে আহ মৰমৰ মানে মোৰ লগৰ কেইটা স্কুলৰ মানে মই এতিয়াও সেই আহ বস্তু কেইটা পাহৰিব পৰা নাই সিহঁতৰ লগত যি মানে আছিল।
মোৰো একেই স্কুলীয়া লাইফটো মানে চবৰে এটা বহুত ভাল মুহুৰ্ত হৈ ৰৈ যায় আৰু স্কুলত বহুতো ফ্ৰেণ্ড থাকে। অম আৰু খেলিবলৈ পোৱা যায়। তাৰে শিক্ষক শিক্ষয়িত্ৰী বোৰো কৰ গলে ভালেই দিয়াচোন
অঁ
স্কুলীয়া লাইফটো অ বেছি কৈ মনত পৰে আৰু কেতিয়াবা কলেজত গৈ থাকোতে
আৰু সৰুৰে পৰা সৰুৰে পৰা একেই একেই আহ বন্ধু বান্ধৱী একেই ওচৰ চুবুৰীয়া চাই চাই মানে নিজৰ ঘৰৰ নিচিনাই হৈ যায় পিছত
তাকে আৰু একেলগে খেলিবও পাও স্কুলৰ পিছতো সেইকাৰণে আৰু বেছি চিয়ে ভাল লাগে
উ
এনে তোমাৰ স্কুলত আহ প্ৰিয় বিষয়টো কি আছিল নো?
মোৰ স্কুলত মই ভাল পোৱা আহ বিষয়টো আছিল ইংৰাজী। মই খুবেই ভাল প পাইছিলো ইংৰাজী আৰু অংকও মই বহুত ভাল পাইছিলো কিন্তু ইংৰাজীটো মোৰ মানে বেছিকে ভাল লাগিছিল কাৰণ বহুত মানে ইংৰাজী এ কিতাপখনত মানে বহুত উম কাহানী থাকে। বহুত মানে এ পয়ম থাকে বহুত ধৰণৰ মানে উম লিখিত ভাৱে এ কাহিনী থাকে বহুত মানুহৰ আহ ডাঙৰ ডাঙৰ মানুহৰ সেইকাৰণে মানে মোৰ বহুত ভাল লাগিছিল ইংলিছ কিতাপটো
মই আকৌ ইং ইংৰাজীটোত টানহে পাইছিলো। প ক'তোহে বেছি ভাল পাইছিলো মানে তাত তুমি খালি সূত্ৰবোৰ লগাই কিনে অংক বোৰ কৰি গ'লে হ'ল বহুত ইজি আছিল সেইকাৰণে অংক মই বেছি ভাল পাইছিলো বাকী তোমাৰ দৰে ইংলিছটো মই ভাল পাব চেষ্টা কৰিছিলো কিন্তু বহুত টান পাইছিলো ত সেইকাৰণেও ইমান এটা ভাল নাপোৱা নাছিল ছিলো আৰু
উম
আহ প্ৰিয় যদি শিক্ষক বা শিক্ষয়িত্ৰী কব খোজো আহ সোধো মই তেতিয়াহলে কোনজনী আছিল মানে
মোৰ প্ৰিয় শিক্ষক মোৰ ইংৰাজী মাষ্টৰে আছিল মানে বহুত ধুনীয়া ইংৰাজী তেখেতে বুজাইছিল বহুত ধুনীয়াকে ক'ব পাৰিছিল আৰু কোনোবা যদি অলপ অ ধৰা নোৱাৰেও ইংৰাজী কেতিয়াও মাৰা নাই কেতিয়াও একো কোৱা নাই ধুনীয়াকে বুজাই দিয়ে সদায় কেতিয়াও মানে লোকক মানে সৰু দেখা নাই তেখেতে তেখেতে মানে চবকে একে একে দেখিছে একে ম মানে মানে চবকে অ পঢ়াইছে আৰু কেতিয়াও মানে আহ কাৰোবাক বেয়াকে একো কোৱা নাই সেইকাৰণে মোৰ প্ৰিয় শিক্ষকটো মোৰ ইংৰাজী শিক্ষকজনে হয়
অ এনে মোৰ মোৰো তোমাৰ তে ইংৰাজী শিক্ষক শিক্ষয়িত্ৰ্ৰী আছিল মানে হয় অংকতো ভাল পাইছ ছিলো যদিও ইংৰাজী শিক্ষয়তজনী শিক্ষয়িত্ৰীজনী বহুত ভাল আছিল আমাক বহুত ভালকৈ বুজাইছিলোঁ তেওঁ সেইকাৰণে মই তেওঁক ভাল পাইছিলোঁ আৰু
উম
এনে তোমাৰ স্কুলত কিমান মান ফ্ৰেণ্ড আছিল
মোৰ স্কুলত মোৰ তিনিজনী বান্ধৱী আছিল অ এতিয়া তিনিজনীয়ে বাৰু ভালকে পঢ়ি আছে মোৰ নিচিনাই উম বেলেগ বেলেগ জেগাত পঢ়ি আছে মোৰ তিনিজনীয়া বান্ধৱী আছিল বহুত লগ মানে বহুত মানে প্ৰিয় মোৰ মানে বহুত মানে মনৰ কাষত আৰু এহঁত আৰু বাকীও বহুত আছিল অ বন্ধু বান্ধৱ ক'ব গলে ধেৰ থাকে স্কুলত তুমিতো জানাই কিন্তু তিনিজণী মানে মোৰ একদম আটাইতকৈ প্ৰিয় তোমাৰ আছিল ন বন্ধু বান্ধৱী
মোৰতো বহুতে আছিল ক'ব গলে খেলিবলৈও বহুত আছিল আৰু আমি যেতিয়া মানে ক্লাছত থাকো তেতিয়াও মানে শিক্ষক শিক্ষয়িত্ৰী থাকিলেও পিছৰ বেঞ্চত বহি কিনে কিবা কিবি ধেমালি কৰিবলৈ তেনেকুৱা কিছুমান বন্ধু বান্ধৱী আছিল আৰু সেইবোৰ স্মৃতি কেতিয়াবা কেতিয়াবা মনত পৰে সেই দিনবোৰতো আকৌ ঘূৰি নাপাও আৰু সেই বন্ধু বান্ধৱীবোৰো ধৰা বেলেগ বেলেগ জাগাত গুচি গ'লগে মনত পৰে আৰু কেয়া কেতিয়াবা কেতিয়াবা
উ মনততো পৰিবই দিয়াচোন স্কুলীয়া জীৱনত এহতীয়া তোমাৰ লগত আছিল যিহেতু
অ এনে তুমি আহ স্কুলীয়া জীৱনত যিবোৰ ধৰা হোমৱৰ্ক দিছিল সেইবোৰ ভাল পাইছিলা নে বেয়া পাইছিলা
মই মানে ঘৰত দয়াই পঢ়াবোৰ মানে বেয়া পোৱা নাছিলো আহ মই ভালে পাইছিলো কৰি পেলাই আহ যিহেতু স্কুলীয়া জীৱনত ক্লাছ নাইন টেনৰ আগত ইমান পঢা পঢ়িবলৈ একো নাথাকে কিন্তু হোমৱৰ্ক দিলে মানে কিবা এটা আমি পঢ়িবলৈ পাওঁ ঘৰতে এইকাৰণে মই সেই বস্তুটো ভাল পাইছিলো হোমৱৰ্ক দিয়াত মানে মোৰ অকমান পঢ়াটো আগবাঢ়ে মানে আগত নহলে মোৰ পঢ়াটো আগ নাভঢ়িছিল ইমান তুমি তুমি কি কোৱা তোমাৰ কেনেকুৱা লাগিছিল
মই মানে হোমৱৰ্কটো ইমান ভাল পোৱা নাছিলো কাৰণ মোৰ খেলিবলৈ থাকিছিলতো নহলে হোমৱৰ্ক দিলে ক লগৰ কেইজনে আহিলে খেলিবলৈ নাপাইছিলো সেইকাৰণে মই সমকটো ইমান ভাল পোৱা নাছিলো বাৰু তুমি কোৱাচোন তোমাৰ স্কুলৰ এনেকুৱা এটা কি মানে অ ইভেন্টে বেছি তোমাক মনত পেলাই
মোৰ স্কুলৰ এটাই স্মৃতি আছে মই ক্লাছ টেনত মোৰ স্কুলত স্কুল কেপ্টেইন হৈছিলোঁ
অ
আমাৰ স্কুল কেপটেইন মানে উ আমাৰ মোক যেনিবা এটা ক্লাছ দি দিয়ে মই সেই ক্লাছটোক কন্ট্ৰল কৰিব লাগে ম পছিল ক্লাছ ছেভেন আৰু উ সেই যে এবছৰ মই ক্লাছ টেনত স্কুল কেপটেইন আছিলো ব্ৰেকৰ পিছত গৈ ক্লাছ ছেভেন মই গড দিব লাগে কন্ট্ৰল কৰিব লাগে সেইবোৰ বস্তু মানে মোৰ বহুত প্ৰিয় অ অ স্মৃতি হয় মই ইহঁতৰ লগত ইহঁতক গাইডেঞ্চ দিো যতে কেতিয়া ইহঁতৰ মানে ভাল বান্ধৱী হৈ পৰিছিলো মইও মানে গম নাপাও এতিয়া ইমান ডাঙৰ হৈ গলো এতিয়াও ইহঁতে মোক বা বুলি মাতে কথা পাতে সেইকাৰণে সেইটোয়ে মোৰ চবতকে বেছি প্ৰিয় স্মৃতি মই এতিয়াও মানে যদি ইক আকৌ স্কুলত যদি মই আকৌ কেতিয়াবা আহ পঢ়ো মই বিচাৰো যে মই আকৌ স্কুল কেপটন যাতে মই হ'ব পাৰো তোমাৰ কি স্মৃতি আছে বাৰু
মোৰ মোৰতো বাৰু বহুত আছে তাৰে ভিতৰত যদি আটাইতকৈ ভাল লগা স্মৃতি বুলি কওঁ তোমাক তেতিয়াাহলে আহ যেতিয়া যে আহ পুৰস্কাৰ বিতৰণি হয় তেতিয়া আজি অ যিবোৰ পুৰস্কাৰ পাও সেইবোৰৰ যিটো স্মৃতি আছে সেইটো মোৰ বেছি ভাল লাগিছিল আৰু সেইবোৰ মোৰ এতিয়াও মানে বহুত মনত পৰি থাকে সেইটোৱে আৰু অ মানে সেনেকুৱা ধৰণৰ স্মৃতিবোৰ মোৰ বেছি ভাল লাগে এনে তুমি কোৱা অ স্কুলত খ খেলিছিলা নে জিৰণিৰ সময়ত
অ জিৰণি সময়ত বহুত মানে আমি খেলি থাকো আগত অ কিন্ত আকৌ উম খেল ধুলটো ক্লাছ ছিক্স লকে ৰৈ পৰিল তাৰ পিছত আমি নিজকে নিজে ডাঙৰ বুলি ভাবিলো আৰু ক্লাছ চেছেভেনৰ পৰা সেইকাৰণে মানে আমাৰ ইমান খেল ধল নহ'ল কিন্তু তাৰ আগত বহুত খেলিছিলো অ ব্ৰেক হলে ফুৰ্তি একঘন্টাৰ ব্ৰেক টিফিন খাম তাৰপিছত চবে মিলি খেলিম উ মানে খেলা ধূলাটো আছিলে মানে আগত তুমি খেলিছিলা নে নাই?
ময়ো বহুত খেলিছিলো মইতো ক্লাছ টেনলৈকে খেলিছিলো আৰু। অ তুমি খেলা ভিতৰ তেল ভাল পাইছিল হা
মই খেলাৰ ভিতৰত লোকা ভাকুতো বেছি ভাল পাইছিলো লগৰ কেইটাৰ লগত আৰু যেতিয়া মানে হেৰি কম্পিটিচন হয় তেতিয়া মই কাবাডীও খেলিছিলো ভলীবলো খেলিছিলো কিন্তু চবতকে বেছি ভাল পোৱাটো মোৰ সেই লগৰ কেইজনৰ লগত লুকা ভাকু টো এ হয়।
মোৰো তোমাৰ দৰে লুকা ভাকু খেলি মইও ভাল পাইছিলো। আৰু প্ৰতিযোগিত তা যেতিয়া হয় তেতিয়া মইও ত কাবাডী খেলি ভাল পাইছিলো আৰু
অ বুজিছোঁ
এতিয়া তোমাৰ লগত স্কুলৰ। অ জীৱনৰ কথা পাতি ভাল লাগিল। ধন্যবাদ